অ
অ হেল্ল'
কি খবৰ।
খবৰ ভালে আছে তোমাৰ কোৱা?
মোৰ ভালেই।
বাকী ইমান দিন পিছত যে মনত কৰিলা।
অ মনত পৰিল যে সেইকাৰণে কল কৰিলোঁ ভালেই আছা।
অ ভালে আছোঁ।
আচ্ছা মই আছোঁ ৰবা। আজি মানে এনেই কল কৰিলো কথা পাতোঁ বোলো বহুত দিন হ'ল কথা পাতা নাই।
অ অ সেইটো কোৱা কোৱা। মই এনেই আছিলোঁ অলপ ভাতটো খাই অলপ বহি আছিলোঁ তুমি ফোন মাৰিলা।
অ অ ময়ো এনেই ছচিয়েল মিডিয়া তোমাৰ ইস্ক্ৰল কৰি আছিলোঁ।
অ অ।
ত এ ভাবিলোঁ কল এটাই কৰোঁ বাকি কেনেকুৱা। ছ'চিয়েল মিডিয়াত তোমাক ইমান এক টিপ নেদেখু বিজি নেকি
নাই নাই মই চচিয়েল মিডিয়া ইমান মানে ভাল নাপাওঁ ইউজ কৰি।
আচ্ছা মই আৰু বেছিকে ইউজ কৰোঁ মানে।
অ সেইটোৱে মানে চচিয়েল মিডিয়া ইউজ কৰিলে টাইমৱেষ্ট বহুত টাইমৱেষ্ট এনে এনে বহুত সময় যায় ন।
আচ্ছা মানে জানিব লাগিব কেনেকে মেনেজ কৰিব পাৰি চচিয়েল মিডিয়াত বা কেনেকে ইউজ কৰিব পাৰি। সেইটোৰ ওপৰত মানে ডিপেণ্ড। কৰি মানে বস্তুটো ডিপেণ্ড কৰে ন মানে ছ'চিয়েল মিডিয়া যদি ভালো কৰে ছ'চিয়েল মিডিয়াই বেয়াও কৰে।
উম সেইটোৱে। মানে সেইটোয়ে মানে কি কৰিম। চচিয়েল মিডিয়া লগাই তেওঁলোকে নিজে নিজে মানে চাই থকা যায়। এক ঘণ্টাই দুই ঘণ্টা এনেকে চাৰি পাঁচ ছয় ঘণ্টা ঘুচি যায়। গমেই নাপাওঁ আমি। সেইটোয়ে বেয়া মানে সেইটো কাৰণে লাহে লাহে আগতে বহুত চাইছিলোঁ। ত এতিয়া অলপ কমাই দিলোঁ। টু
এইটো বস্তু টো নিজৰ ওপৰত দিপেণ্ড কৰে মানে আমি নিজক কেনেকে কণ্ট্ৰল কৰি ৰাখোঁ চছিয়েল মিডিয়া পৰা মানে কোন টো টাইমত ইউছ কৰিব লাগে নালাগে।
কি কৈছা।
মানে ছচিয়েল মিডিয়াটো মানে এইটো আমাৰ ওপৰতো ডিপেণ্ড কৰে আমি কেনেকে ইউজ কৰোঁ কেতিয়া চাওঁ নাচাওঁ।
অ সেইটোও হয়। কথাটো ঠিকে কৈছা তুমি।
উম
বাকী তুমি চচিয়েল মিডিয়া যে ইউজ কৰা কিবা চচিয়েল‌ মিডিয়াটো আমি ইউজ কৰিলে ভাল নাই বেয়া তুমি কি ভাবা।
অ সেইটো মই কলো যে নিজৰ ওপৰত ডিপেণ্ড কৰে চচিয়েল মিডিয়াটো মানে কি হয় এতিয়া তুমি কলা যে পাঁচ ছয় ঘণ্টা গুচি যায় গম পোৱা নাযায়। সেইটো বস্তু বেলেগ আৰু মানে এনেই অকন টাইম ধৰা আমি চচিয়াল মিডিয়া পৰা বহুত বস্তু জানিব পাৰোঁ ন। ত' মানে ছচিয়েল মিডিয়া ইউজ। কৰাটো ভাল আমাৰ কাৰণে ইমান বেছি নহয় যোনটোত আমাক হাৰ্ম কৰে। ত' মানে ধৰা এতিয়া আমি। দূৰত কৰবাত কিবা দুৰ্ঘটনা হৈছে কিবা ভূমিস্খলন হৈছে বা তেনেকুৱা বহুত। কিবা কিবি ধৰণৰ বস্তু হৈ থাকে ত' মানে চচিয়েল মিডিয়া ইউজ কৰিলে য'ত আমি নেকি আমি নিউজ পাওঁ ত' নিউজবোৰ যেতিয়া আমি চাওঁ তেতিয়া আমি নিজকে চিকিয়ৰ কৰি ৰাখিব পাৰো ন যে এইবোৰ মানে অমুক। ঠাইত ইটো হৈছে সিটো হৈছে ত' আমি সেইটোৰ পৰা অলপমান সাৱধানে থাকিব লাগে বা আজিকালি বহুত কিবা কিবি স্কেম ওলাইছে ন ত সেইবোৰৰ পৰা বাছি থাকিব কাৰণে ছচিয়েল মিডিয়াটো অলপ জৰুৰি চাব লাগে।
অ অ তুমি ঠিকেই কৈছা?
তাকে বাকী আৰু কোৱা?
অ সেইটোয়ে তুমি যি কৈছা ঠিকে কৈছা চচিয়েল মিডিয়া মানে মানে দুটাই এমক আগতে চচিয়েল মিডিয়া ভালো আছে বেয়াও আছে দুটাই আছে মানে আজিকালি ছাত্ৰ ছাত্ৰীক দেখাই পাইছা তুমি চ পঢ়া শুনাৰ বদলি মোবাইলতে বিজি থাকে অনবৰ। ছচিয়েল মিডিয়া এইবোৰে ইউজ। কৰি আছে ত সেইটোয়ে?
সেইটো হয় সেইটো অলপ।
হয় ইউজ কৰা। মানে কিছুমানে আছে কিছুমান ছ। ছাত্ৰ ছাত্ৰী মই দেখা পাইছো যিবোৰে পঢ়া ক্ষেত্ৰতে অকল ছচিয়েল মিডিয়া এইবোৰ ব্যৱহাৰ। হয় হয় কিন্তু বেছিভাগ কিন্তু বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে পঢ়া। শুনা বহুত অলপ বেলেগ কামত হে বেয়া কাম বা কিবা সেইবোৰতে বেছ চচিয়েল মিডিয়াত বেয়া কৰা ব্যৱহাৰ কৰা মই বেছি ভাগ দেখা পাই আছো ত সেইটোয়ে মানে চচিয়েল মিডিয়াত ভাল ইউজ কৰা ভাল। হল হয় বেয়া হয়টো মানুহৰ মানুহজনৰ। পৰলি।
হয় তুমি ৰাইট কৈছা? হয় হয়
জাকি তুমি আজি।
একদম সঁচা কথা কিন্তু আমি। স তাকেই কলো যে আমি নিজকে। টো কণ্ট্ৰল। প উম আমি ৰাখিলে বস্তু ভাল আৰু।
বাকী তুমি এতিয়া আজিকালি যে নতুন চচিয়েল মিডিয়া বহুতো নতুন নতুন ৱেবচাইট যে আহিছে শ্বপিংৰ কিবা কিবি। সেইবোৰ চব সেই বোৰ আমি ইউজ। কৰিলে ভাল নাই বেয়া তুমি কি ভাবা।
শ্বপিং মানে তোমাৰ। ক'ব গ'লে চব ৱেবচাইট মই নকওঁ কিছুমান হয়তো আজিকালি স্কেম হৈ থাকে ন বহুত ত' আমি তুমি ধৰা অলপ। ভাল চ তুমি ৱেবচাইটৰ পৰা যোনটো। নাম আছে ৱেবচাইটৰ। বা ভাল হয় যোনটো ট্ৰাষ্ট কৰিব পাৰি অলপ। চালি জাৰি চাই চিতিহে। মানে মোৰ মতে তাৰ পৰা বস্তুবোৰ মানে সংগ্ৰহ কৰাটো ভাল বা কিবা কে কিনাটো ভাল আৰু।
অ ঠিকে কৈছা তুমি।
বাকী আৰু ছ'চিয়েল মিডিয়াটো ইমান ইউজ নক কৰাই তুমি নিওচ-চিওচ চোৱা নে নোচোৱা?
কি কৰো মানে মোৰ মেইনলি এনে নিউজ-চিউজ কিবা কিবি আজিকালি যে যুদ্ধযুদ্ধ হৈ আছে কিবা-কিবি দেখা পাইছে চাৰিওফালে বহুতো ঘট ঘটনা হৈ আছে। পৰিস্থিতি একদমেই ভাল ত' সেইবোৰৰ কাৰণে মই ম সেইবোৰ নিউজ চিউজ এইবোৰ চাব কাৰণে চচিয়েল মিডিয়া ব্যৱহাৰ কৰো। মানে এনে যি টি চাই থাকিম এনেই মোবাইলটো লৈ বহি থাকিম সেনেকুৱা নহয় মানে আজ
অ তেনেকুৱা নহয় ভাল কথা।
মানে নিউজ চিউজ চাবৰ কাৰণে কিবা কিবি বস্তু দৰকাৰী বস্তু খবৰ কিবা দিছে নেকি সেইবোৰ বস্তু মই চাওঁ। বাকী তুমি চ'চিয়েল মিডিয়াৰ ভিতৰত কোনটো বস্তু ইউচ চচিয়েল মে কি কোনটো ৱেব ৱেবচাইট বা এপ তুমি হাইচ ব্যৱহাৰ কৰা?
মই এপ তোমাৰ ক'ব গ'লে ইনষ্টাটো অলপ বেছিকে ইউজ কৰোঁ। কিয়নো মানে তাত আজিকালি মানে ফেচবুকতো বহুত ভাল-ভাল মানে তোমাৰ হেৰি আহে বাট মই ইনষ্টাটো বেছিকৈ ইউজ কৰো কাৰণ তাতেও নিউজ বোৰ সহজ যে মানে পাই যাও।
অ আচ্ছা ভালে হয় এইটো।
সেইকাৰণে মানে ইউজ কৰো আৰু যদি আমি নিজৰ প্ৰফিট ৰ কাৰণে ইউজ কৰোঁ তেতিয়া হলে আমি এনেলাইজ কৰি যদি আমি কিবা কৰিব পাৰো তেতিয়া হলে আমি তাত তোমাৰ মিনি ব্লগ, চৰ্ট ভিডিঅ' এন আজি কালি প এনেকে ধুনীয়াকে আপলোড কৰি আমি নিজৰ ইনকাম সৌৰ্চ হিচাপে ব্যৱহাৰ কৰিব পাৰো কিন্তু আমি হেতু সঠিক ভাবে জানিব লাগিব ব্যৱহাৰ কৰিব।
অ ঠিকে কৈছা তুমি।
তেনে তেতিয়া হলে আমাৰ মানে একো লোকচান নহয়।
অহ-অহ ঠিকে।
তেনেকুৱা বাকী তুমি বা কি ভাবা এতিয়া ইনষ্টাগ্ৰামৰ কথা?
ইনষ্টাগ্ৰামটো মই আগতে বহুত ব্যৱহাৰ কৰিছিলো মানে ভালো আছে ইনষ্টাগ্ৰামতটো প্লেটফৰ্মটো বহুত এটা ভাল প্লেটফৰ্মৰই ক'ব বিচাৰো যদি ভাল কৰি। কাৰণ ইয়াতে মানে কিছু কিছুমান মই দেখা পাইছো বহুত মানুহ বহুত যুৱক যুৱতী আজিকালি ইনষ্টাগ্ৰামত কিবা ভালকে ব্যৱহাৰ পিনে বহুতো উপাৰ্জন-উপাৰ্জন কৰিব পাৰিছে বহুতো মানুহে লগতে ইনষ্টাগ্ৰামত কিছুমান এনেকুৱা বস্ত পাইছো মই যতে মানে ভাল ভালো বুলি ক'ব পৰা যায়। কাৰণ ইনষ্টাগ্ৰামৰ সহায়ত বহুতে নিজৰ কিছুমান সমস্যা-সমস্যা হলে সেইবোৰ সমাধানো পাই যায়। মানে ইনষ্টাগ্ৰামত দেখাই পাইচা তুমি কিবা প্ৰব্লেম মানুহৰ কিবা কিবি হলে ইনষ্টাগ্ৰামত যদি দি দিয়ে তেতিয়াাহ'লে সেইটোৰ ওপৰত জনসাধাৰণে সঁহাৰিও জনায়। ত সেইটো আৰু ইনষ্টাগ্ৰামত ভালো আছে বাৰু কৈছো আৰু। সেইটোয়ে
ইনষ্টাগ্ৰাম
তুমি বেলেগ বেলেগিব বেলেগেই ইনষ্টাগ্ৰামত এই বেলেগ কোনো ইউটিউব চিউটিউব ব্যৱহাৰ নকৰা নেকি
ইউটিউব মই তোমাৰ চাওঁ, ধৰা কিছুমান নিউজ লাগতিয়াল হ'লে বা কিবা খপকে জানিব হ'লে কিবা এটা ফোনত যদি মই কিবা এটা ছেটিং মিলাব হ'লে তেতিয়া মই খবকে ইউটিউবটোত চাৰ্চ কৰি দিওঁ আজিকালি ইউটিউব, ইনষ্টা, ফেচবুক এই তিনিটা বস্তু মানে বহুত অলপ তোমাৰ হাই লেভেলত চলি আছে কাৰণ এইবোৰৰ পৰা আজিকালি আমি সঠিকভাৱে ব্যৱহাৰ কৰি উপাৰ্জন কৰিব পাৰো ফেচবুকতো আমি উপাৰ্জন কৰিব পাৰো ইউটিউবতো পাৰোঁ আৰু ইনষ্টাগ্ৰামতো আমি পাৰোৱেই কেৱল সেইটোত আমি নিজৰ গোটেইখিনি এফৰ্টছ নিজৰ কষ্ট আৰু অলপমান নিজক মানে সেইটোৰ ওপৰত অলপ ফ'কাচ কৰিব লাগিব যাতে আমি এইটোত উন্নত উন্নত হ'ব পাৰোঁ
অ অ ঠিকেই কৈছা তুমি
তুমি বেছি কিহত এক্টিভ থাকা ইনষ্টা ফেচবুক নে ইউটিউব?
মেইনলি মই ইনষ্টাও চাওঁ ফেচবুকো চাওঁ কিন্ত মই ইউটিউবত অলপ বেছিকৈ বৱহাৰ কৰোঁ। কাৰণ ইউটিউবত বহুতো জানাব লাগ কথাও মই বিচাৰি পাওঁ যেনেকুৱা নিউজ বহুতো ভাবি লও ইনষ্টাগ্ৰাম বা ফেচবুকত এনেকুৱা নিউজ নাপাওঁ বিচাৰি কিন্তু ইউটিউবৰ নিউজৰ কথা বহুতো বস্তু ভালকে গম পাওঁ আৰু বেলেগ বেলেগ দেশত কি কি ঘটনা ঘটিত হৈ আছে বা বিশ গোটেই বিশ্বতে কি ঘটনা ঘটি আছে কি হোৱা নাই ক'ত কি হৈ আছে চব বস্তুৰ খবৰ ত নি ইউটিউবৰ ইউটিউবৰ পৰা পঢ়া শুনা পৰা আৰম্ভ কৰি বহুত। জ্ঞান আমি ইউটিউবৰ পৰা লাভ কৰো ন। সেই কাৰণ মই ইউটিউবটো বেছিকৈ ব্যৱহাৰ কৰোঁ। আৰু ভালো হয় ইউটিউবত।
হয় হয় তুমি একদম ঠিকে কৈছা
ইষ্টাগ্ৰামতে উপাৰ্জন কৰিব পাৰে ইউটিউবৰ এটা ভাল উপাৰ্জন। উপাৰ্জন এটা হূল বুলি কৰিব পৰা যায় আৰু সিহঁতে বহুতো কটেন কিৰিচন কৰি কিবা কিবি এনেকুৱা বনাই। বিভিন্ন টপিকৰ ওপৰত তেনেকুৱা বনাই পিনে বহুতো পইচা মানুহে উপাৰ্জন কৰি আছে। ত ইউটিউব এটা ভাল মাধ্যম। বুলি মই এনেকুৱা ভাবোঁ
হয় ইউটিউব এটা ভাল মাধ্যম হয় যাৰ যোগেদি আমি নিউজ খবৰ প্ৰচাৰ কৰিব পাৰোঁ লগতে ইউটিউবৰ পৰা বহুত নলেজো পোৱা যায়।
অ ঠিকেই কৈছা তুমি।
উম বাকী বহুত ভালেই উম যদি আমি ভালকৈ ব্যৱহাৰ কৰোঁ।
ঠিকে কৈছা ত বাকী তোমাৰ লগত বহুত দিন হ'ল কথা পাত নাই আজি কথা পাতি বহুত ভাল লাগিল কিন্তু।
হয় হয় বহুত ভাল লাগিল মোৰো দিয়া নহ'লে
অ ঠিক আছে দিয়া
উম দিয়া বাই